কোৱা আহ শুনিছো কোৱা
অ
কি কৰি আছা
মই কিবাটা লিখি আছিলো আপুনি
অ মইতো এনে বাগৰি আছিলো কোৱা
আত্ছা
আহ কেলে কিহৰ বিষয়ে কথা পাতিবা
অ আপোনাৰ কলেজ লাইফ
আহ কলেজৰ বিষয়ে
আপুনি ক'ত পঢ়িছিলে
মই পঢ়িছিলো আহ তোমাৰ গুৱাহাটী কমাৰ্চ কলেজ
আচ্ছা আপুনি কমাৰ্চৰ আছিলে
অ মইতো কমাৰছ আছিলো ক তুমি কিহৰ আছিলা
মই এ এ আৰ্টচৰ ষ্টোডেন্ত আছিলো অহ
তোমাৰ মেজৰ কিহত আছিলে
মোৰ ইকনমিকসত আছিলে তোমাৰ মোৰ ইকনমিক্স মানে সেইটো কমাৰ্ছৰ চাবজেক্টো হৈ যায় পিছে
ইকনমিক্সটো কমাৰ্চৰে বেছি হয় তুমি ঠিকে কলা মোৰ আছিলে ফাইনেন্সত
অ
কিবা কিবা ফাইনেন্সৰ টিপছ লাগে যদি তেতিয়া হলে মোক সুধিবা মই তোমাক দিব পাৰিম
একদম আপোনাৰাহাললে ইকনমিক্ আছিলে হায় ছেকেণ্ডাৰীত নে নাছিলে
কেণ্ডেৰীত আছিলে মোৰ
অহ এ আপুনি নাৰেংগীৰ পৰা অহা যোৱা কৰিছিলে
পৰা অহা যোৱা কৰিছিলো
অ কেনেকুৱা হয় লাগিলে গুৱাহাটী কমাৰ্চ কলেজ খনএনেই কিন্তু হেৰিত গলে দেখা পায় চান্মাৰি হৈ গলে মই আছিলো কটনৰ আছিলো
অ তুমি ভাল কলেজত পঢ়িছিলা দেখোন
অ মই কটনৰ হয়
হয় নেকি অ তুমি কোন কিমান গ্ৰেজুৱট কৰিছিলা
মই তু থাউজেণ্ড নাইনতিনত কমপ্লিট হৈছে তোমাৰ
তোমাৰ টু থাউজেণ্ড নাইনটিনত মই টুথাউজেণ্ড অ টুৱেণ্টি টু
অ মোৰকে সৰু হয় তেতিয়াহলে তুমি
অ
কেনেকোৱা গুৱাহাটী কমাৰ্চ কলেজ কেনেকুৱা আনে মোৰ মানে ইমান আইডিয়া নাই কমাৰ্চ কলেজৰ কমাৰ্চো একো আইডিয়া নাই তোমালোকৰ বহুত মেথ
অ তেনেকোৱা ম এ প্ৰে্টিকেলোৰ থাকে যিমান কয় ইমান মেচ নাথাকে আছে মেজৰ চাবজেক্ট আছে এক তাৰ পৰা প্ৰেক্টিকেলও আছে আমি বেছিভাগ থিয়ৰী লিখিছিলো থিউৰি লিখি মানে তোমাৰ কি হয়, মেথ্ছ ইমান দুই তিনি পেজৰ কৰিব লাগে লাষ্টত এঞ্চাৰ ৰঙ ওলালে চব কটা যায়। আৰু থিউৰিটো ইজি ইজি হয় ন সেকাৰণে আমি থিউৰি লিখিছিলো।
মেজৰ চাবজেক্ট কেইখন আছিলে। মানে ফৰ্ত চেমত কেইখন থাকে আৰু ছেকেন্ড চেমত তেনেকুৱা কেনেকুৱা কি আছিলে।
মোৰ ফাইনেন্সত মেজৰ আছিলে। তোমাৰ এটাই চাবজেক্টত? মেজৰ আছিলে মোৰ
নহ কেইখন পেপাৰ থাকে ফাৰ্ষ্ট টাইমত
ফাৰ্ষ্ট ছেমত মোৰ পাঁচটা আছিলে সাতটা আছিলে
সাত সাতটা পেপাৰ আমাৰ আকৌ প্ৰত্যেকটা চেমতে তিনিখন তিনিখন পেপাৰ আছিলে।
আমাৰ আমাৰ সময়ত সাতটাকে আছিলে। সাতটা তাৰপিছত কিয়, আমাৰ ইংলিছো আছিলে।
অঁ সেইবিলাক পাছ ক থাকে বাৰু,
অঁ সেইটো কমন মানে আমাৰ সময়ত সেইবোৰ এ টো চাবজেক্ট দিছিলে মানে সেইবোৰ চাবজেক্ট
অঁ আমাৰো থাকিছিলে পাঁচ কচ এটা আৰু তিনি তিনিতা তিনিতা হাৰি আছিলে আছিলে উম মেজৰ চাবজেক্ট আছিলে। আমাৰো আছিলে ইকনমিক ম আমাৰ কিন্তু আছে আছিলে ধৈৰ আছিলে মেথছ।
অঁ মোৰ চব মিলাইকে পাঁচ সাতটা চাবজেক্ট আছিলে মই জনা মতে,
অঁ এনে গুৱাহাটীৰ কমাৰ্চ কলেজৰ কেণ্টিন-চেণ্টিন কেনেকুৱা?
অ' কেণ্টিন-চেণ্টিন ভাল আছে অলপ ষ্টুডেন্ট বোৰো উৎপাত আছে বেছি অলপ।
হয়, তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হা
অ' আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আনডাৰত পৰে।
অ' ভালেই হয়। তেনেকুৱা তাৰে ৰিজাল্ট মানে ৰিজাল্ট কোনো গুৱাহাটী ইউনিভাৰ্চিটিৰ বহুত খেলি-মেলি কৰে ৰিজালটৰ হয়নে?
এইটো কয় দেখোন আৰু মোৰতো তেনেকুৱা বেগ-চেগ লাগা নাই। অ' তোমাৰ লাগিছিল নেকি?
নাই-নাই-নাই, আমাৰতো আকৌ নিজ মই হেৰি আছিলে। নিদৰে ফে আ। চ মানে আমাৰ কাৰো আন্ধাৰত। নছিলে, ক মই এনে কটন কলেজত অ' কলেজত এডমিন ল ইউনিভাৰ্চিটিৰ পৰা বুলি ক'ব পাৰি। ইউনিভাৰ্চিটি হৈ গ'ল। তাৰ পিছত নিজৰ নিজেই নিজৰ পেপাৰ কাটে সিহঁতে,
অ এইটো হ'ল ন তোমাৰ।
তেনেকেই পালো, কিন্তু আমাৰ বহুত টাফ আছিলে মই মানে দেখিছিলো আমি আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট খিনিৰ লগত একেলগে আমি টিউচন কৰিবলৈ গৈছিলো
হয় নেকি, তুমি কি কি বুলি গ্ৰেজুৱেচনত টিউশনো কৰিছিলা নেকি?
নহয় যেতিয়া ফাৰ্ষ্ট চেম আছিলে তেতিয়া মানে দেখিছিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট, মোৰ যিটো ৰুমমেট আছিলে মই প্ৰথমে প্ৰাইভেট পি জিত আছিলো তাৰ পিছত কতনৰ সেই পি জি সেই হোষ্টেলত আহিলো, অহ সিহঁতে মানে কি নাছিলে ইকনমিক তাৰ পিছত মই ভাবিলো মোক ক'লে যে তয়ো ল'ব পাৰিবি, মই গ'লো এমাহ তাৰ পছত দেখিলো, সিহতৰ ছিলেবাছখন বহুত ইজি হয় কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি, ইজি বুলি নকওঁ আমাৰ তুলনাত মানে ভাল বো ভালেই খিনি সহজ হয়। আমাৰ কি সেয়াই তিনিখন পেপাৰ আছিলে সিহঁতে চেমত দুখন পেপাৰ দিব লগা হৈছিলে। কোন চমত হে চাৰিখন নে পাঁচখন পেপা, কিন্তু আমাৰ মানে তেনেকুৱা নাছিলে আমাৰ সেই তিনিখন পেপাৰে মেজৰ আছিলে আৰু পাচ ৰ্কচ তিনিখন আছিলে চব মিলি চ পেপাৰ থাকে আমাৰ
অ আমাৰ পাচখন আছিলে হয়।
আজিকালি বি এ, আজিকালি ডিগ্ৰী টো কিবা চাৰি বছৰীয়া হৈছে ন?
অ এতিয়া নতুনকে চাৰি বছৰীয়া হৈছে তোমাৰ চাৰি বছৰ ৰ্কচ কৰিলে, এম এটো কৰিবা নালাগে।
উোৱা
নালাগে বাৰু, ভালে কৰি দিছে চি যোনটো এম এ কাৰণে, ডাইৰেক্ট হা ইতো কৰিলেই হ'ল।
অ আমাৰ আকৌ তাতে, আৰু আজিকালি এ কিয়নো এ-এ এমতো এন্ট্ৰেঞ্চ দিব লাগে চিট পাব কাৰণে অ, আমিতো এন-এনট্ৰেঞ্চ দিছিলো।
তুমি কি বোলে অ কলেজ লাইফটোত কেতিয়াবা এনে উম বাংক মাৰিছিলা নে?
বা মানে কি হয় কি। কেতিয়াবা টোপনি লাগে ৰাতিপুৱা কাৰণ ৰাতিপুৱা অ পাইছো মানে কি হয় যদি মানে কেতিয়াবা নটাত ক্লাছ। থাকে মানে। নটাত ক্লাছ থাকে তেতিয়া মানে কেতিয়াবা কি হয় ঠাণ্ডা। দিনত। উঠিব মন নাযায় তাৰ পিছত মই কেতিয়াবা ন টা বজাত ক্লাছ। ত' কেতিয়াবা এদিন নে দুদিন দুদিন যোৱা নাই আৰু।
হয় নেকি এ।
কিন্তু আমাৰ এটেন্ডেন্ট। ছৰ বহুত প্ৰব্লেম আছিলে ছেভেনটি ফাইভ এটেনটেন্দছ নাথাকিলে। দিব লাগে ত মানে ক্লাছত থাকিছিলো এ।
হয় নেকি আমাৰটো প্ৰত্যেক মাহতে পাঁচশ টকা। ত দিছিলোঁ। আহ খালি এনে সেইটো।
পইচা দিব লগা হৈ থাকিছিলে পাঁচশ পাঁচশ।
অ মই ক কও ঘৰত কৈছিলো কি মোৰ কলেজৰ ফিজ আছে কিবা এনেকুৱা এনেুৱা কথা কৈছিলো। পেৰেণ্ট মিটিং আছিলে। মোৰ ফ্ৰেণ্ডক লৈ গৈছিলো দাদা বনাই।
অ আপুনি তেতি। তেতিয়া হলেদেখোন ভালেখিনি কাম কৰিছে তেন্তে।
এ কলেজত।
অ আমাৰ মনেে নোৱাৰিলো। তেনেকুৱা কৰিব কাৰণ কিন্তু দুদিন মান কিন্তু সেই নটা বজাৰ ক্লাছটো বাং মাৰিছো আৰু মানে কি হয় মাজত বহুত গেভ থাকে। কেতিয়াবা আকৌ পাঁচটা বজাৰ পৰা। ক্লাছ থাকে। তিনটা ধৰক দুটা বজাতে ত মই যা ক পাঁচটা বজালৈকে ৰৈ, দিবলাগে কেতিয়াবা নকৰিছিলোঁ। সেইটো ক্লাছ
উ এই তেনেকুৱা আমিতো এনেকুৱা নাছিলো কেতিয়াবা বাই চাঞ্চ গলে মানে আহি কৰিলো ক্লাছ, নহলে নাই তেনেকুৱা এনেকুৱা ক্লাছ কৰিব মন ইমান ইচ্ছাও যোৱা নাই,
পোৰা মানে ক্লাছ কৰা নাছিলে কলেজ লাইফত-
কলেজ লাইফত ক্লাছ কৰে নেকি?
ইলেক্সন, ইলেক্সন ফিলেক্সনত পাৰ্টিচিপেট কৰি ছিলে নে?
একবাৰ ইলেক্সনত উঠিব মন গৈছিলে। তাৰমানে আকৌ, ৰেগুলাৰলি কলেজ যাব লাগে বোলে, এনেকুৱা এনেকুৱা কথা ক'লে তাৰ পিছত সেই
কলেজ, কলেজ, কলেজৱিক বিলাক কৰিছিলে নে? পাৰ্টিচিপেট,
একো কৰা নাই। কলেজত কেতিয়াবা কি হয়, একো গম নাপাওঁ। খালি এক্সাম কেতিয়া হয়, সেইটোহে গম পাওঁ।
ভালেই দেখোন তেতিয়াহ'লে। আমাৰ আকৌ কি হৈছিলে, মই হোষ্টেলত আছিলোঁ। আমাৰ মানে হোষ্ট তেলতো আৰু, কি বুলি কয়, পাৰ্টিচিপেট কৰিবই লাগিব মানে, কোনো হেৰি নাই, ‌ দিয়ে, গতিকে কৰিব লাগিব, আকৌ ডিপাৰ্টমেন্টৰ
তুমি কি, কিহঁত কিহঁত পাৰ্টিচিপেট কৰিছিলা?
আমি বেছিভাগ, মইতো বেছিভাগ, গেমছত কৰিছিলোঁ। তাৰপিছত আমাৰ নাটক হৈছিলে, অ কৰোঁ, জেং বিহু, বিহু এইবোৰ নাচিছিলো, অ'হ নাই, তেনেকুৱা নহয়, আমাৰ মানে কৰিব দিয়ে, আৰু বিহু যিবোৰ কৰিছিলো। তাৰ পিছত নাটক কৰিছিলোঁ আৰু মানে যি কৰিব দিয়ে আৰু। হেৰিৰ পৰা, চিলেক্ট কৰি দিয়ে, তেনেকে অডিছন হয়, আমাৰ হোষ্টেলত, আমাৰ হোষ্টেল উম! আমাৰ ডিপাৰ্টমেণ্টৰো‍ঁ অডি হয়, তেতিয়াহে পাৰ্টি
হয় নিকি? অডিছনটো সেইটো পাছ কৰিলে, পাৰ্টিচিপেট কৰিব পাৰি ন?
অ, কিন্তু আৰু ইলেকচনৰ টাইমতো বাপৰে বহুত কিবা কিবি কৰি পায়, ইলেকছনতো আৰু
ইলেক্ছন, ইলেকছনত উঠিছিলা নেকি?
নাই‌ নাই উঠা নাছিলো। কিন্তু কলেজৰ ইলেকছন বহুত মাৰা আৰু কটনৰ ইলেকছনটো গমেই পায় আৰু কেনেকুৱা হয়
অঁ ইলেকছনত মোৰ, ইলেকছনত মোৰ ফ্ৰেণ্ড উঠিছিলে।
উম য়ে
ইমান লাগিলো তাৰ ইলেকশ্যনত জিকিব বুলি লাষ্টত হাৰিয়ে গল সেই হা
তাকে তাকে
তাৰপিছত পঢ়া নহল তেনেকুৱা একো
দিয়ক তেতিয়া হলে আৰু কেতিয়াবা ক কথা পাতিম কলেজ লাইফৰ ওপৰত
দিয়া ঠিক আছে দিয়া
উম ঠিক আছে দিয়ক উম বাই বাই